হেল্ল' অহ কি কৰি আছা‌?
এনেই আছো তুমি?
মই এনেই বহি আছো
অঁ হেল্ল' হেল্ল' অঁ শুনিছোঁ কোৱা
খালা?
অ খালো ৰবা তুমি
অ খালো দিয়া ময়ো
অ কিহেৰে খালা?
এনেই নৰৰ্মেল আৰু নিলামি
অ আমাৰো একেই
অ এই গৰম খনত বৰ একো খাব হৈছ
উম সেইটোৱে কি কৰিছা? পিছে ঘৰত
এ এনে আৰু কিনো কৰিম শুইয়ে আছো ৰবা
অ অ তোমাৰ মাততো আহা নাই ভাল
এতিয়া আহিছে নে?
এতিয়া আহিছে।
অ কোৱা
মই এনেই শুই আছিলো এনেই ফোন চচিয়েল মিডিয়া স্ক্ৰল কৰি আছিলো কিবা কিবি চাই আছিলো ৰবা কামৰে
অ
ভেকেঞ্চি ওলাইছে নে নাই তাকেই আৰু জবৰ একজামৰ
উ উ উ এনে তুমি কি ভাবা ষ্টুডেন্টৰ কাৰণে চচিয়েল মিডিয়া ভাল নে বেয়া
কি কৈছা মাতটো আহা নাই
কি ভাবা আ ষ্টুডেন্টৰ কাৰণে চচিয়েল মিডিয়া ভাল নে বেয়া?
উম এ মানে একপক্ষৰ পৰা যদি চাব যাওঁ ভাল বেয়া বুলি নকওঁ, বেয়া ক'ব নোৱাৰি কাৰণ, - আমি ক'ব গ'লে ছচিয়েল মিডিয়াৰ পৰাই ইনফৰৰ্মেশ্যনবোৰ পাই থাকো আজি।
উম সেইটোতো হয়।
কিবা জবৰ হওক যেনেকে এতিয়া মই ক'লোঁ তোমাক কিবা কিবি চাই আছিলোঁ। ত' মানে তেনেকেই ইউচ মানে ইউচ কৰিব জানিব লাগিব আৰু
অ সেইটোতো হয়
উম ত' মানে ছ'চিয়েল মিডিয়াৰ পৰা বহুত
সুবিধাটো বহুত অ সুবিধাটো বহুত হৈ আছে কিন্তু সমান সুবিধাটো হৈ আছে কিন্তু কথাটো হ'ল যে কিমান জনেনো এইটো সুবিধা মানে হেৰি।
লাভ কৰে বা ভালকে ইউচ কৰে
অ সেইটোতো উম
এতিয়া মোবাইলতটো দিলে মানুহে ইম্পৰ্টেণ্ট বস্তুনো কি চাব বেছিভাগ ৰিলে স্ক্ৰল কৰি থাকিব। ইচট্ৰগাৰাম চাই। থাকিব বা ফেচবুকৰ ভিডিঅ' চাই থাকিব ইউটোপৰ ভিডিঅ' চাই থাকিব। ভাল বস্তুনো কি শিকিব?
সেইটোৱয়ে
উম গতিকে পেৰেন্টছৰ ওপৰত কথা তেওঁলোকে বা? তেওঁলোকে কিমান টাইম মোবাইলটো দিয়ে। কি চাই কি নাচায় এইটো ধ্যান দিব লাগিব।
উম উম সেইটো হয়।
উম এতিয়া আমি আৰু যেনিবা কিবা এটা ইম্পৰ্টেণ্ট বস্তু চাব গৈছো আধা টাইমতো আমাৰ ৰিল ইচক্ৰল কৰোতেই যায়।
আহ সেইটো হয় তেনেকুৱাই আৰু কথাবোৰ ইউজ ভালকে ইউজ কৰিলে নিজৰ কাৰণে ভাল। এতিয়া আৰু চবেই এই ইিটো চাওঁ সিটো চাওঁ। মানে ৰীল চাওঁ তেনেকেই গৈছে।
ভালতকে বেছি মই বেয়াই দেখি আছো।
হয় বাৰু
মানে এনি টাইম মোবাইল আৰু মানে বাকী চব পাহৰিয়ে যায় বাচ্ছ বিলাকৰ কথা ক
উম সেইটো হয় আৰু তোমাৰ চচিয়েল মিডিয়া আহি যোৱাৰ লগে। কি হয় কলেজতো তোমাৰ আজিকালি ক্লাছ। মানে কৰিব নাযায় এই ফোন আছে ফোনৰ পৰা লিখিম
অ অ কোনত আছে বা টিচাৰ হত তেওঁ চব মোবাইল যায় মোবাইল দি দিম আৰু
অ অনলাইন তোমালোকৰ গ্ৰুপ খুলি দিম তাত দি দিম
এ সেই তেনেকুৱা অ মানে সুবিধাও হৈছে আৰু মানুহক মানে এলে খও কৰি দিছে মানে ব্ৰেইন আহ ব্ৰেইনটো মানে, ইউজ নকৰে কোনে আমিও নকৰো বাট
অ আমিও নকৰো মানে এই ফোনত চাই লও ফটো
অ অ মানে সহজ আৰু আমি মানে এতিয়া ইমান সহজ পদ্ধতি মানে বিচাৰি লৈছো।
অ
এতিয়া মানে মাথাই ইউজ নহয় খালি হয়তো মোবাইলতটো লৈ কিনে বাহিৰত খ আ ত ফাইট আকা মোবাইলটোো লৈয়ছ ন
মানে ইউজ নকৰোঁ ডাইৰেক্ট মানে আমি এ ইয়াত চাই লও তাত পাই যাম।
আমি মানে ওৱান পাৰেনো বেৰেন জ কৰিব লগা হোৱাই নাই। উম, মানে বেংকত মানে সিমান সটোৱাই নাই যিমান আমি ইউজ কৰিব লাগে। বা বডিটোও আমি ইমান ইউজ কৰাই নাই মোবাইলটো য
উম
আজিকালিনো কিমান কাৰা হয়? ম'বাইলটো উবেৰ বুক কৰি দিলে আহিয়ে যাব।
এ সেইটোৱে। তোমাৰ সেই লগৰ এটাই কল কৰি আছে। উম।
সে সেনেকুৱাই আৰু মানে বহুত দুুনীয়া টো কিবা চ্ল' হৈ গৈছে
উম চ্ল' হৈ গৈছে।
কি কৈছা?
এ চ্ল' হৈ গৈছে মানে চবেই আৰু আজিকালি এইটো কৰিম ইণ্টাৰনেটত চাই লও মানে কেতিয়াও আৰু নিজৰ ইচ্ছামতে যে নিজে ট্ৰাই নকৰে। নিজৰ মানে ব্ৰেইন টো নলগাই ব্ৰেইনটোত কেতিয়াও প্ৰেচাৰে নিদিয়ে।
সেইটোয়েতো কিমান জনেনো প্ৰেচাৰ তাৰ মাজত দহজন মান আছে যিয়ে মানে
উম, হয় হয়।
সেইটো এতিয়াতো আৰু চব একে নহয়।
উম।
যি বিলাকে কষ্ট কৰে বেছিভাগ দেখা যায় সিহঁতে পিছ পৰিয়ে ৰয়।
তাকে
একজাম টাইমতে যেনেকা চবে মোবাইলটো ওলাইহে লিখে।
বুইছা তোমাৰ মাতটো অহা নাই।
এক্জাম টাইমত যেনিবা চবে মোবাইলটো ওলাইহে লিখিব। পাৰাপক্ষত
অ, একজামত চবে নপঢ়ে আজিকালি কৈ যে ভাবে সিহঁতে যে এই ফোনটো চাই চাই লিখি লম আৰু ইজি হৈ যাব।
অ সেইটোয়েতো ভাবাচোন কিমান ইজি হৈ গল। একজামতটো মানে ইমান ইজি হৈ গ'লা
ইজি, নায়েই এক পাৰ মানে তোমাৰ বহুত মানে হেৰি হৈ গৈছে আগতে কিমান ষ্ট্ৰিক্ট আছিলে। এতিয়া মানে, এই ফোন টো আছেই ফোনতে গুগলত চা চাৰ্চ কৰি ল'ম।
অ তাৰ সেইটোৱেইটো, কিতাপ মোক ক কেইটা মানুহ পঢ়ে? কিতাপ পঢ়া দেখিছা আজি নিউজ পেপাৰ পঢ়া দে- নপঢ়েয়ে মোবাইলতে চব
সেইটোৱে।
টিভি য়ে বা কিমানজন মানুহে
টিভিও নাচায় আজিকালি।
ইমান ইজি হৈ গৈছে চব ক
আজিকালি আৰু কি কবা আজিকালি চব সেই যুগ আৰু। ফোনৰ পৰা চাম যিকোনো বস্তুৱে। ফোন আছে নহয়।
কোনোবাই আজিকালি বজাৰ যাই নেকি? কষ্ট কৰিব নেকি? মবাইলতে অৰ্ডাৰদি আছেয়ে নহয় ব্লিংকিত কিবা কিবি
অ আজিকালিতো তাকে এপছ বোৰ ওলাইছে ন! ব্লিংকিট, ফ্লিপকাৰ্ট, মিনিজ তুমাৰ আজিকালি কোনো কষ্টই নকৰে। কোনো খোজ কাঢ়িবও নিবিচাৰে একদম। সেইকাৰণে মানুহবোৰৰ বেমাৰো হয়।
সেইকাৰণে বেমাৰো হয়। আৰু এতিয়া আমিয়ে কিনো কৰি আছো, শুইহে আছো।
শুই আছো। তাকে। কিনো কৰিছোঁ উম্ ফোনে চাই থাকোঁ তেনেকুৱাকে আৰু।
বৰ মানে দুুনীয়াখন বেলেগ ভৰ্তি হৈ
চেঞ্জ হৈছে আজিকালি চব তোমাৰ টেকনলজি চব পইচা দিব বস্তু আহি পাব।
উম টেকনলজিটো মানে অ। টেকন'লজি আগবাঢ়ি গৈছে কিন্তু মানুহ
হেল্ল' হেল্ল'
বোলো টেকনলজি আগবাঢ়ি গৈছে
মানুহ পিছ পৰি থাকি গ'ল সেই তাকেই।
মানে নাপাই পোৱাৰ নিচিনা হৈ আৰু সেইকাৰণে পিছ পৰিয়ে ৰৈছে আৰু।
উম সেইটোৱে।
আৰু কিবা সেইকাৰণে মানুহ বিলাক আজিকালি বহুত শকতো হৈ গৈছে। উম বহি বহি।
একদম চব আজিকালি সেই আৰু কি ক'বা? নি চবে নি এতিয়া কাৰ কাৰোবাক কিবা কব গ'লে বেয়াহে। হ'ব।
উম উম এতিয়া সেইটোতো হয়েই। এতিয়া মাক বাপেকৰো কথা যেনিবা কৈছো ল'ৰা ছোৱালী খান্ পিছে মোম্বাইলটো হাতত
উম আৰু সেইটো সেইয়ে আৰু সৰু ছ ল'ৰা ছোৱালী বোৰেই কি জানেই আজিকালি তোমাৰ। ফোন চাব লাগে কিবা কৰিব লাগে
সিহঁক মোবাইল ইউজ কৰিব ইমান ভালকে জানে আ, তেখেতৰ বয়সতো আমি নাজানো।
উম তাকে।
হেল্লো'।
হেল্লো হেল্লো শুনিছা? আহ!
অ অ শুনিছা নে নাই? সিহঁতৰ বয়সত আমি একো নাজানোৱেই।
একোৱে নাজানো আমি আজিকালি। অ শুনা পাইছো শুনা পাইছো। তুমি শুনিছা নে?
অ অ।
অ মানে আজি কালি সৰু বাচ্ছাবোৰে চব জানে ফোন দি দিয়ে যে।
উম সেইটোতো হয়, তালে মানে ইমান কম বয়সত আমিতো সেইটো এইজত মোবাইলে পোৱা নাছিলো।
নাই আমি ক'ত কিপেড ফোন দেখিছিলো হে। লাগিবও দিয়া নাছিলে।
চুব নিদি
সেইটোৱে। তেতিয়া আমি খেলা ধূলা বাহিৰত, লগৰ লগত
অ তেতিয়া আমি খেলাতো বহুত ইম্পৰ্টেঞ্চ দিছিলো কিন্তু এতিয়া মানে তেনেকুৱা নহয়। হয় ন আগৰ নিচিনা আৰু।
উম।
সেইটোহে কথা হ'ল।
এতিয়া বস্তুবোৰ একদম চেইঞ্জ হৈ গৈছে। আজিকালি অলপ ডাঙৰ হ'ল। এই ভাত খাব পৰা হ'ল, তোমাৰ এই মবাইলটো আগত দি দিব। তাৰ পিছত ভাত খুৱাই দি, তেনেকেই মানে
আৰু ল'ৰা ছোৱালী বিলাকো বা কি জানে মোবাইল দিলেহে চখ হব এনে নহয় ৷ ইমান জেনেৰেশ্যন টো আগবাঢ়ি গৈছে। আচলতে এইবোৰ বস্তু আমাৰ ইণ্ডিয়াতহে বাহিৰত নহয়।
বাহিৰত
উম
বাহিৰত আকৌ সিহঁতে অলপ বেলেগ পিনে টেলেণ্টেড হয়।
উম আমাৰ ইয়াতে বাহিৰা মোবাইলটোৰ ফালেহে
অ মোবাইলটো চাব দিবা, ঘুৰিব দিবা ৷
আহ তাৰ পিছত নাই নালাগে একো নালাগে চব পাহৰি যাবা৷ উম দিয়া অ সেইটোৱেইেতো। দিয়া হ'ব দিয়া বাৰু৷
অ দিয়া-দিয়া ঠিক আছে দিয়া উম ৷